কলেজ লাইফ অলপ কথা পাতো।
অ হয়।
শুনিছোঁ দিয়া।
আজি অলপ কলেজ লাইফৰ কাৰণে কথা পাতোঁ।
অ' হ'ব দিয়া পাতো দিয়া।
অ তুমি কলেজ লাই কলেজ লাইফটো কেনেকুৱা আছিলে তোমাৰ?
কলেজ লাইফটো ক'ব গ'লে মই এই মোক যদি মানে এনেকুৱা হয় মোক এটা সুযোগ দিয়া হয় মই পুনৰ মানে কলেজ লাইফলৈ যাব বিচাৰোঁ! খুব মানে মোৰ স্মৰণীয় দিনবোৰ মই কলেজতে পাৰ কৰিছোঁ, কাৰণ মানে মই কলেজ আহ, কলেজীয়া জীৱনত মই এ ছাত্ৰ সংগঠন কৰিলো। সংগঠন কৰি মানে সাধাৰণ সম্পাদক আছিলো, সেইবাবে গতিকে মোৰ আমাৰ মহাবিদ্যলয় খনক মানে বহুত মানে মোৰ আপোন মানে ক্ল'জ? ই বহা, কলেজখনৰ হৈ বহুত কাম চাম কৰিছিলো।
অ', হয়, হয়, মোৰো কলেজ লাইফ মোৰো কলেজ লাইফ বৰ ভাল আছিলে, মই আ-নিজৰ কলেজ লাইফটো কেতিয়া পাহৰিব নোৱাৰোঁ, বহুত ফ্ৰেণ্ড আছিলে ভাল ভাল ফ্ৰেণ্ড আছিলে। এতিয়াতো গ্ৰেজুৱেছনৰ পিছত কোনো এতিয়া ফ্ৰেণ্ড-ছ্ৰেণ্ড নাই বাৰু, এতিয়া ব এ এনেই কণ্টেকত আছে বাৰু। তেনেকুৱা লগ ধৰা নাযায় আগৰ নিচিনা, অ', এনে তোমাৰ অ' কলেজত এ কি চাবজেক্ট তোমাৰ ফেভৰেট আ
অ', মইতো তই এডুকেছনত মেজৰ লৈছিলোঁ, সেইবাবে মই এডুকেশ্যনটোকে ক'ম আৰু, মোৰ প্ৰিয় বা ফেভাৰেট বুলি। হয়, তোমাৰ?
অ'। মোৰ, মোৰ ফাইনেন্সৰ মেজাৰ আছিলে। আ মই বি কমৰ আছিলো ষ্টুডেন্ট, ফাইনেন্সৰ মেজ মোৰ ফাই ফেভৰেট ফাইনেন্স চাবজেক্টে আছিলে মোৰ বৰ ভাল লাগিছেলে, আৰু তোমাৰ কলেজৰ কোন মেমে একদম ফেভৰেট মেম টিচাৰটো আছিলে, ভাল লগা জোনটো ফ্ৰেণ্ডলি মেম তেনেকুৱা কোনোবা আছিল নেকি?
হয় আমাৰ এই ডিপাৰ্টমেন্ট ন্ডিপাৰ্টমেন্টৰে এগৰাকী আছিলে, এই মৌ-হেৰি নাম তো এতিয়া ইয়াত ক'ব নোৱাৰিম চাগে ন?
কৈ দিয়া একো নহয় মেমৰে নাম ক'বই।
হয় আমাৰ মেম এগৰাকী আছিল মানে সকলো লগতে ফ্ৰেণ্ডলি মেনাৰ কৰিছিলে। এই মুফিদা বেগম বুলি, তেখেতে খুব ভাল আছিল মানে তেওঁ এইচ অ' অ' এইছ' দি আছিল তেওঁ।
অ', কি, কি চাবজেক্টৰ মেম আছিলে?
এই আমাৰ এডুকেশ্যন, এডুকেশ্যনৰে এইচছ দি আছিল অ', অ'।
তোমাৰ মেজৰ ইডুকেশ্যনত আছিল নহয়?
হয় হয়, অ', অ', তোমালোকৰ এনেকুৱা ভাল টিচাৰ প্ৰ
অ', তোমাৰ ভইচটো অলপ আটকি, আটকি আহিছে।
অ', অ', মই সুধিছো তোমাৰ মানে প্ৰিয়, প্ৰিয় শিক্ষক? প্ৰিয় শিক্ষক বা এনেকুৱা।
শিক্ষয়িত্ৰী, অ', মোৰ এজনী আছিলে টিচাৰ, তেওঁৰ নাম আছিলে অংকিত তা, অংকিতা, অংকিতা বেজবৰুৱা বুলি আছিলে মেম আমাৰ মে পঢ়াইছিলে, মেথছ চাইছিলে। সেইটো মেম বহুত ভাল লাগিছিলে, মোৰ মেজৰৰ নাছিলে তাকো সেইটো মেম বহুত ফ্ৰেণ্ডলি আছিলে যিহেতু ক্লাছ কৰোঁতে বৰ ভাল লাগিছিলে। হয়, তুমি এনে ক-কলেজৰ ব্ৰেক টাইমত কি কৰিছিলা?
অ', কলেজৰ ব্ৰেক টাইমত আমি আমাৰ কেইজনমান বন্ধু এনেকে ওলাই আহে। তেওঁলোকৰ ডিপাৰ্টমেণ্টৰ বেলেগ আছিলে বা মোৰ ডিপাৰ্টমেণ্টটো বেলেগে আমি সেই ব্ৰেগ টাইমত একেলগে লগ হওঁ লগ হৈ পিনে তেওঁ আমি এখন চাহৰ মানে দোকান এখন আছিলে আমাৰ। কলেজৰ সন্মুখ ফালতে, সেই চাহৰ দোকানখনতে তেতিয়া বেছি পইচা নাথাকে আমি সকলোৱে মিলি সেই চাহ বা কিবা এটা নাস্তা এনেকুৱা খাওঁ আৰু টাইম মেইনলি চাহ খ টো, হয় মানে আড্ডাটোৰ কাৰণে কথা -বতৰা কিবা এনেকুৱা অ'। বিভিন্ন সেই সময়খিনি মই খুব মিচ কৰোঁ। তোমাৰ তোমালোকে কি কৰিছিলা? তোমালোকৰ ব্ৰেক টাইমত? হেল্ল'। হেল্ল' শুনি আছেনে? হেল্ল'। হেল্ল' শুনা পোৱা নাই ৰ'বা।
উ
হেল্ল'। অ' হয় এতিয়া, এতিয়া শুনিছো, শুনিছোঁ।